হেল হেল্ল হেল্ল হেল্ল
কোন কোৱা
কি কৰি আছা?
শুই আছো এনেই তুমি
কি ক'ত ময়ো এই বিয়া খাই আহিলো ৰবা। ডেকাৰগাঁও ফালে গৈছিলো নিজৰ মানুহৰ ডেকাৰগাঁও এইফালে মই চিনি নাপাও বাৰু ইমান ভালকে তুমি ভাত খালা
খালো তুমি কি খালা
বিফোঁহাত মৰি আছো বুজিছা
কি কেনেকে
মাছ মাংস চব বুজিছা নে হেল্ল
হেল্ল
কোৱা হেল্ল
কি হৈছে
এটো মানে হয়ে বোলো হেল্ল' আছ
কত?
এইটো মানে কি মানে
থু উলাইছে
তমোক
ক'ত ওলাইছা
বহুত ওলাই থাকে বুজিছা হম পিছ তুমি শুই আছা
ক'ত
তোমাৰ নেটৱৰ্ক টো বেয়া নেকি
তোমাৰ নেটৱৰ্কটো বেয়া নেকি
শুনিছন নাই
শুনি আছো কোৱা হেল্ল'
বাকী লীয়া কি?
হেল্ল'
অ
তোমাৰ নেটৱৰ্কটো বেয়া নেকি
বাকি হেল্ল'
নেটৱৰ্কটো বেয়ানেকি তোমাৰ
কি দুপৰীয়া কি খালা
এ সেয়া বিয়াতে খালো আৰু
দুপৰীয়া কি খালা
খালো বিয়াত বিয়াত খালো বিয়াত
হেল্ল'
হেল্ল' বিয়াত খালো বিয়া হেল্ল'
হ'ব পাৰে তুমি কি কৰিছা ৰখা অ হেল্ল'
কোৱা কোৱা কোৱা শুনি আছো কোৱা শুনিছো শুনিছো কোৱা
কি পিন্ধি গৈছিলা
হা
বিয়াত কি পিন্ধি গৈছিলা
চুইজাৰ কোৰ্টা
আচ্ছা মাঁহতৰ লগত গৈছিলা
মাহঁতৰ লগত গৈছিলো ভণ্টিৰ লগত গৈছিলো তাইও গৈছে তাইও গাটো ভাল নহয় যে
কি হৈছে তাইৰ
তাই জ্বৰ হৈ আছে অ আৰু আহিছে ন জ্বৰটো বহুতৰে
উম, কেতিয়াৰ পৰা?
তাই দুদিন-তিনদিন মান হ'ল। জ্বৰটো মানে বহুত- মানে পতককে নেৰে আৰু ঔষধ খাই আছে তা'তে ভাল পোৱা নাই মানে।
মেডিচিন খাইছে নে নাই?
মেডিচিন খাইছে কিন্তু ভাল পোৱা নাই। কালি আকৌ মোৰ লগত মানে মেডিচিন ইয়াত গৈছিলে মেডিকেলত গৈছিলে। ফাৰ্মাচীত গৈ পেলাই তাই ঔষধ কেইটামান আনিলেগে বাৰু।
উমঁ।
মইও-মইও বেজি খুচ এটা লৈ আহিছো।
হুম-হুম, তুমি বেজি খুজটো কিয় লৈ আহিছা?
উপায় নাই, বিষ পুঁহা ওলাইছে যে।
অঁহ', বেছিকে ওলাইছে নেকি?
বহুত ওলাইছে এফালে তিনটা, এফালে দুটা।
চিন্থেটিক কাপোৰ নিপিন্ধিবা বুজিছা। যিমান পাৰা কটন পিন্ধিবা।
কটন বৰ্তমানতো মই কটনে পিন্ধি আছো কিন্তু সেইয়াই, হয়য়ে মোৰ মানে কিয় হৈ আছে জানো তেজ- টোতে প্ৰব্লেম আছে নেকি।
তেজ মানে ব্লাড টো টেষ্ট কৰি ল'বা এবাৰ।
টেষ্টতো কৰিছিলো তা'ত মানে একো নাই বুলি ক'লে হাঁ, টেষ্ট কৰোতে। তাৰপিছত এতিয়া মানে ঔষধ দিছে।
আচ্ছা।
ঔষধবোৰ খালো মাজতে, মানে পাঁচটা কৰ্চ কৰিছে।
অহ।
পাঁচটা কৰ্চ কৰিব দিলে। ত' মানে কৰিলো পাঁচটা কৰ্চ, তাৰপিছত তথা ওলাই আহ আছে।
অহ'।
হুম।
কৰ্চটো কমপ্লিট কৰিলা।
তেওঁ মানে ওলাই আছে জান।
অ'।
কৰিলোঁ।
ক'ব নোৱাৰো আৰু ফাৰ্মাচী মানুহজনে কৈছে গৰমৰ কাৰণেও ওলাই বোলে।
গৰমৰ কাৰণে ওলাইছে তুমি চাগে চিন্থেটিক কাপোৰ পিন্ধিছিলা। সেইকাৰণেই হৈছে। গাত লাগি থকা কাপোৰটো বেছি নিপিন্ধিবা, আৰু এতিয়া গৰমৰ চিজন ন। হাৱা লাগিব দিবা বডি তোক।
বডিটোত যিমান হাৱা লাগিব সিমান ভাল।
তাকে'হে মই এতিয়াতো মই ইমান ভিতৰত নাথাকো, মই বাহিৰতে থাকো, য'ত মানে- তা চোতা অলপ আহি থাকে। গছ-গছনিৰ তলতে বেছিকে আকৌ ঘৰৰ ভিতৰতো অকণ গোপ-গোপনি ভাৱ এটা আছে আৰু ঘৰৰ ভিতৰত ইমান সোমাই থাকিব নোৱাৰা তুমি। গৰমত। তেতিয়া তাৰ পকাদখত চাবা গৰম উঠিছে বুলি।
ঘৰৰ ভিতৰৰ কথা নহয় মানে মি সেই কাপোৰটো কথা তুমি তোমাৰ গাত লাগি থাক যোনতটো কাপোৰ সেই তেনেকুৱা কাপোৰ নিপিন্ধিবা।
উম, উম উ উুম। যি গৰম আৰু কি কবা মোৰ কাপোৰবোৰ মানে কি জানা মই মই মানে শৰ্ট চৰ্ট কাপোৰ নিপিন্ধো যে চব দীঘলে মোৰ কাপোৰ যেনেকে ক ‌কূৰ্তা হওক আৰু এনেকে আৰু নাইটি টাইপ বস্তু মানে
উম।
মোৰ মানে চব দীঘল, দীঘল মই শৰ্ট নিপিন্ধো লাজ লাগে মই শৰ্ট পিন্ধিব। নিপিন্ধি, নিপিন্ধি অভ্যাস হৈ গৈছে। উম। হেল্ল'।
হাফ্ পেন্ট নিপিন্ধা তুমি হাফ্ পেণ্ট।
হাফ্ পেন্ট মানে মই তেনেকে নিপিন্ধো ওপৰত ওপৰত হয়তো কুৰ্তা থাকিবই। মোৰ পিন্ধবলৈ।
লাইটো নাই অ', মিছা
লাইট নাই তোমালোকৰ ফালে আছে।
ঠিকে আছে। গৰম লাগিছে বাপৰে। অশান্তি কৰি ৰাখি দিছে আৰু বতৰটোৱে গুপ গুপ
এবাৰ আহিছে এবাৰ গৈছে।
উম। না অ', সেইটোয়ে অলপ আগত বৰষুণ দিছিলে।
উম।
বাহিৰত কেইটামান কাপোৰ আছে। মই সামৰা নাছিলোঁ তেনেকে ভিজি থাকিলে।
আমি বিয়ালৈ গৈছিলোঁ তাত কিন্তু আকৌ গৰম।
গৰম
উম মিয়েল বৰষুণ দিছিলে নেকি?
অ', অলপ দিছিলে তাপিছত ৰ'দ ওলাইছে।
এ তাত আকৌ ইমান গোপগোপনি গৰম এটা আছিলে বুফে টাইপত কৰিছিলে মানে খোৱা বোৱাটো।
নিজে লৈ খাব লাগে নে প্লেট লৈ লৈ
অ', সেইটোৱে সেইটোৱে বুফে টাইপত কৰিছিলে আৰু।
উম।
বেয়া বুফে টাইপট কৰিলে।
লাজ লাগে অ', ঔ মই বহ বুফে টাইপত খালে বেয়া লাজ লাগে।
খুজি, খুজি
মইতো বত অ', লাগে যে খাবলৈ পোৱা বনাই নেকি খুজিব গৈ আছ আৰু ফাৰ্ষ্ট টাইম লোৱাৰ পিছত যেতিয়া খাই কমপ্লিট হয় আৰু পেটততো ভোক থাকেই ন তাৰ পিছত খুজিবই লাজ লাগে।
উম, কিন্তু বহুতে খুজি খুজি খাইছে তেনেকে।
খাই, খাই আমাৰ তাত এখন বিয়া হৈছিলে কৈছো কি তাত নাই কি? মানুহে মানে ইমানেই ডাঙৰ লাইন লাগিছে খোৱাৰ কাৰণে, আহ খোৱা যোনটো লাইনত মানে লাগিছে ন সেইটো লাইনত চেয়াৰ পাৰি পাৰি বহি লৈছে। জেগা নাই যে ইমানেই মানুহ। বিহাৰী বি আছিলে, ইমানে মানুহ মানে। তুমি ধৰা এক দম মানে
অঁ।
টেঁপা খাই, যাব লাগিব।
হুম হুম।
তেনেকা বিয়া পাতিছিলে পুৰা।
তাকেতো এইবিলাক যোনবিলাক বিয়া ভৱন হয়। বিয়া ভৱনত বিয়া ভৱনত গ'লেও একে কথাই।
উম উম। উম, যোনজনী ব্ৰাইড আছিল যে তাত শুনা।
জোনখন বিয়াত গৈছো মানে জেগাটো ঠেক কাৰণে মানে কি মানুহবিলাকে এইটোও নাজানে যে বুফে টাইপত কৰিলে নিজৰ কাঁহী খন নিজে লৈ যাব লাগে। তাত নিয়া মানুহ তেনেকে নাথাকে। হয় নে নহয়? পাত পে টো পাত পাত দিয়া চিষ্টেমটোত পাতখন পেলাই দিয়ে কিন্তু যোনটো বুফে টাইপত কৰে নিজৰ কাঁহীখন লৈ যাব পাৰে যাতে মানুহ এজন বেলেগ বহিব পাৰে। হয় নে নহয়? আমাৰ ওচৰৰ মানুহ বিলাক মানে এনেকা খেচৰাকে খাইছে নহয় মোৰ মানে খাবও মন নগলে।
ইমান লেতেৰা ভেদলাকে খাইছে। তাতে হাৰ্ডি পেলাইছে কিবা পেলাইছে। বেঞ্চনত আৰু থিয়হি থিয়হি তুমি খাব নোৱাৰা ন। কিবাটো বেঞ্চ চেঞ্চ অলপ লাগিবই।
সেইটোৱে।
হাতত লৈ লৈ হাত বিষাই গৈছে গোটতে মানে বেলেগ এখন চিট খালি পোৱা দেখি সেইখনত বহিব গ'লো যি লে তেৰা, অলপ চাফা চিকুণ কৰি ৰাখিব লাগে। আৰু মানুহ দুজনমান ৰাখিব লাগে মানে মানুহ তেনেকে নাই ষ্টাফ বুলিবলে। চাফা কৰা মানুহ। সেইটো মানে কম মানুহ
নাই।
ইফালে বা
হাইজিন মেইনটেইন কৰিব লাগে ন? কৰবাত বিয়া খাব গৈছে এনেকেনো লেতেৰা ভেদেলাকে খাই নেকি, তুমিয়ে কোৱা?
সেইটোৱেটো মোৰ পেটলে ভাতে নগল জানানে। মানে যিকিটাও লৈছো সেইকেটাও এৰি থৈ আহিছো মানে ইমান লেতেৰাকে খেচেৰা কে খাইছে। হাৰ্ডি পেলাই থৈ আহিছে তোমাৰ মুখৰ ওচৰত যদি কিবা হাৰ্ডি চাৰ্ডি উকলিয়াই থৈ গৈছে, তুমি খাব পাৰিবা নেকি? সেনেকুৱা কথা। বাকী কি বনালে তোমালোকৰ? হেল্ল'! হেল্ল'! হেল্ল' হেল্ল' শুনিছনে হেল্ল' শুনিছ হেল্ল' হেল্ল' হেল্ল' হেল্ল' শুনিছনে হেল্ল' শুনিছন নাই ঐ শুনিছ